অঁ, শুনিছ?
অঁ শুনিছো, কওক।
কি কৰি আছা?
এ আছো এনেই কি কৰিম আও।
অ, মই মই এনে আছো।
অহ, ভাত বনালা? না না না। পথাৰত যোৱা নাই? নাই। এয়া। নাই দিয়ক যোৱা ৰ'দ বিলাক যিহে তান হৈছে আৰু ন'।
অঁ।
উম, ভাত বনালে?
ভাত বনালো।
কি দি বনালে আজি?
বনালো আজি অঁ মই নোৱাৰাও।
এ মইয়ো দিয়ক।
অঁহ।
অঁ।
অ, ভাত কেইটা বনাই কৰি থৈ আহিছো।
অ, উপায় নাই আৰু ন'এতিয়া নিজে নিজে কৰি খাবই লাগিব।
অ, গাটো বেয়া একেবাৰে মাথাটো বিষাই আছে।
অ জ্বৰ।
এ জ্বৰ উঠি ভাল হলেই
কালি নহয় কালি যে এইফালে গৈছিলে যে হয় আপুনি।
অ।
অ' সেইবিলাকৰ ভাইৰাছ লাগি আহিছে চাগে।
উম, নহয় মোৰ বাৰু এতিয়া জ্বৰটো হৈছিল তাৰ আগতে ভাল হ'ল। এতিয়া খালি মাথাটো মানে এটা চাইড বিখাই আছে।
অ অ, অ কালি যে নিছিলে যে মায়ে খ ভাল পাইছে আৱ আনিবনে আজি।
কালিয়ে লৈ আহিলো নহয় ৰাখিছিলে।
অহ
নাথাকে।
এহ
ঘৰতে হেৰি ল'মগৈ ঔষধ পাতি দিছে চিলাইন-তিলাইন ঘৰতে ল'ব বোলে।
অহ
তাৰপা ডক্তৰে সুধিলে আও হেৰি অ' কি বুলি কয় তেনে ঘৰত দিয়া মানুহ আছে জানো মই আছে বুলি ক'লো আও
অ।
লৈ আহিলোঁ।
অ, অ।
নাথাকে এইবিলাকত থাকিবলে ভয় কৰে।
এ অশান্তিও লাগে দে চোন বাও মানুহ দুনুহ লাগে হয় অশান্তি হয় বহুত।
অ' তেজ চেজ পৰীক্ষা ল'লে কৰিলে আও আজিহে ৰি অ' আজি ৰিপৰ্ট দিবহে
অ অ
অ আ উ আকৌ কিবা কিবি কৰাইছে ই চি জি কৰাইছে।
অ অ
সেইবিলাক মেচিন মেচিন বিলাক দেখিলৈ ভয়
উ হা, হা, হা
মই বোলো একো নহয় মই মই ম মোক সোমাব দিয়া নাছিলে। সোমাই গ'লো ভয় কৰে বোলো অ সোমাই গ'লো সেয়া এ একো নহয় বোলে এয়া বোলো চবেই কৰে আমি কৰিছো বোলো।
অহ অহ অ' একো নহয় কি নহয় গৈ সেইবিলাক
অ অ
উম কলৈ গ'ল হেৰি দেহি।
তাই স্কুল গ'ল পৰীক্ষা আছে অ তাইকো পঢ়াব পৰা নাই মই এইবাৰ পৰীক্ষা বেয়াই হৈছে আৱ তাইয়ো বেমাৰ বুলি গ'ল।
অ
তাই বেমাৰ হ'ল পৰীক্ষা কেইদিনতে।
অ
পৰীক্ষা ধৰি লও নোহোৱা আগৰ পৰা তাৰ বেমাৰটো অকণ অকণ হৈ আছে তাৰপিছত আকৌ বেমাৰ হ'ল জ্বৰ
অঁ' চব ল'ৰা ছোৱালীঅ য়েকে কিছুমানেটো, পৰীক্ষা দিব পৰা নাই হয় নে?
অঁ' তাৰপিছত আকৌ মোও হ'ল।
অঁ'
পঢ়াবি কি অকনো, এইটো জ্বৰ উঠিলে মানে একদমটো পঢ়াবও মন নাযায়-
ইহ গাটো মানে ইমান বেয়া লাগে ন, সিদিনা মোৰ অকন হৈছিলে নহয়-
অঁ'
মাথাটো বিককে ইমান ওজন কৰি পেলালে তৎক্ষণাতে মাথাটো, মই মাথাটো এনেকে- থিয় কৰি থাকিবই নোৱাৰা হ'লো মানে।
অঁ' অঁ'
পেলাই থাকিলেহে ভাল লাগে, এনেকে বহি পেলাই বা খাৰা কৰি থ'লে মাথাটো বিৰাট ডাঙৰ- যে ওজন এটা লৈ আছো, তেনেকুৱা নিচিনা লাগি যায়।
অঁহ' তাৰপিছত হে আকৌ-
ক'ত ধৰিছে কাপোৰখিনি চপাই পেলোৱা অঁ' ক'।
অঁ' বৰষুণ ধৰিছে নেকি?
অঁ' মোৰ কাপ-
ময় মোৰো কাপোৰ মেলা হৈ আছে এতিয়া- চপোৱা মানুহ নাই নহয় মও আছো এয়া হেৰিয়ত- হ'ল আৰু উম' এই বৌৱে কিবা অই- বৌৱে কিয় ফোন কৰি আছে জানো? এয়াক কৈ পথাচোন কথা পাতি আছো বুলি।
কোন বৌ?
তহতৰ ওচৰ বৌ।
অঁ' অঁ' এইয়া হেৰি- অঁ' এই আকৌ কথা পতা বুলি ভাবিলে ক'ব ইমান পাতি থাকেনে এতে।
এ নাই পাতা দে মই আজিহে পাতিছো কথা মোৰ এইগেইদিন গা চা বেয়া হয়।
অঁ অঁ' এই ডাঙৰ বাবুক কলটো পা কৰি পেলাই দিম দিয়ক, শুনিছা? অঁ' একো নহয় দে নাম কাঢ়িলেও ন'।
ক' বৰষুণ টো একে কলা হৈ আহিছে। আজি হেৰি আছে উম, কি বুলি ক- ৰহ যিকে আছে হবলা।
অঁ অঁ অঁ'।
মই ছোৱাই নাই কিতাপ চাবই সময় নাপালোচোন কালি সেয়া তাতে-
অঁ' এইফালে গ'লে কালিহেঁ তাইক ইয়াতে লগ পাইছিলো নহয়। এপাক সুধিলো পঢ়িলা নে বুলি সুধিলো আপ- বোলে হ'ল বোলে মুখষ্ট গোটেই খিনিয়ে কৰিলো বোলে। লাইন লাইন গৈছিল নহয় মই বোলো লাইন যাওঁতেও পঢ়ি আছোঁ বোলে।
অঁ' যাচোন হেৰি কচোন কিয় ফোন কৰি আছে যাচোন।
এতিয়া মিস্ত্ৰী লাগি আছে ডাঙৰ বাবু হতক ফোন কৰাই পেলাই ক'ব লাগিব। শুনিছে? একো নহয় ধৰ সেটো মাৰি দিলে। অঁ অঁ' কয় থাকক এ কম গৈ দিয়ক লাহে ধীৰে কব আ।
অঅ'।
কিবা এটা কামত ফোন কৰিছ চাগে, কিবা এটা কথাত।
মও সেয়া যাব পা যাবলৈ এতিয়া নোৱাওৱে নোৱাৰাই হ'লোঁ এতিয়া।
হয়, কেতিয়া আজি হ'ল আও
অ
অ', বৰ টানে লাগে আৱ ন?
অঁ
অ কওক বাকী খবৰ খাতি কেনেকুৱা ভালে আৰু ন?
এ খবৰ খাতি কিনো আৱ হে গাচা বেয়া যে কি ভাল আও ভাল বুলি কবি হয়। গাটো ভাল হৈ থাকিলেহে মানুহৰ মনটো ভাল লাগে হয়।
অ'।
কাপোৰ কানি সোপাও ধুব লাগে
হয়, কালিহে আপোনাৰ বাৰ লগত পাতিছিলোঁ নহয় কথা।
অ'।
অ', তাৰপা আকৌ এই লগতো পাতিছিলোহে আপোনাৰ ঘৰৰ ওচৰত থকা বা এজনী।
অ'।
অ, সেনেকৈ পাতিলোঁ দুটামান।
অ
কি কৰি আছে বোলো এনেই খবৰ খাতি ললো আ
অ, মোৰ সেয়া কাপোৰ সোপা বোলো এই জ্বৰ গা কাপোৰ নহয়
অ', বিচনা চাদৰ কিবা কিনি হও আকৌ চব ধুই মেলি ললে ভাল লাগে ন।
আজি ধুলো দুখনমান আকৌ এক এই পৰ্দা সোপা আছেই ধুবলৈ। পৰ্দা সোপাবলো ধুও উম ধুই থাকো। হেৰি যে থাপনাতো সোমোৱা নাই এইকেইদিন
অ
অ এইবিলাক এ চব মই ধুই কৰি ললেহে সোমাম আও বোলো।
অ কাইলৈ নহয় কাইলৈ ধুবা তেতিয়া হেৰি পৰহিলো কমি থাকিব। গম পাইছে মই তেনেকুৱাহে কওঁ বিচনা চিচনা ধৰ মোৰ নিজৰখন ধুৱে বা ইয়াখনো সেনেকে কৈ ধুই ধুই আজৰি
অ', কাইলৈ মানে একে চব ধুম আও পৰ্দা চৰদা আজি অলপ ধুলো পৰ্দা তাৰপিছত আৰু ইসোপা একে এৰুৱাই থৈছোঁ নহয় একে ধুৱাই নাই আৰু পৰ্দা বিলাক এৰুৱাব নোৱাওয়েন অ নট-চট নটসোপা খুলিব নোৱাও
অ
হে আকৌ খুলি চাই আছোঁ খুলিব পাৰোঁ নে নোৱাও এতিয়া একো নাই স্কু ড্ৰাইভাৰো নাই হেইও নাই এ চুৰিখনে একে হেৰি কৰি খুলি পেলাই অলপমান এৰুৱাই থৈছো মই ৰাতিকে চাপ দি অ খুলিলো, ৰাতিকে চাপ দি থ'ম বোলো।
অ অ কম্পু টম্পু দি দিব তেতিয়া নুগোন্ধাব দিয় নহলে নহ'লেকে ৰা তি ৰাতি চাব দি থলে ৰাতিপুৱালে গোন্ধাই কাপ
মানে এ ধোৱা মা নাই যে অ চাফ অলপ ৰাতিকে বোলো দি থৈ দিম।
উম কম্ফৰ্ত অকনমান দি ধুই দিবা উম। হয়।
তাৰপৰা, ভাত এতিয়া কোনে বনালে?
ভাতনো, কোনে বনাব, আমাৰ একে বনাব দিছো, আৰু।
অ,
বনাইছে আৰু কি বনাইছে, গেছটো নাইকিয়া হ'ল মানে আৰু দিগদাৰ।
অ, গেছ ঢুকালে।
গেছতটো নাইকিয়া হ'ল, ভৰাবই পৰা নাই ভৰাব লাগিব।
অ, অ,
মোৰ নাই মোৰ কাৰাঠ খনত, মানে আমাৰ ইয়াৰ দাদা এজনে ললে যে এতিয়া মাহতটো, ইফাল সিফাল হ'লে হে পাৰিম‌, আ
অ,
হয়, আপুনি কেনেকে ভৰাই‌ নো?
এই, মই আমাৰ ঘৰ, আমাৰ ঘৰ, কৰদদিহে লৈ আছো, মোৰ এতিয়া, ধোকাও ও, হৈয়ে আছে, আজি বুক কৰিব দিব ক'ব লাগিব। বুক কৰিব বোলো। কালিয়ে কৰিম বুলি কৈছিলে, কাৰ্দখন বেলেগ তাত আছিলে, মোক আনিব গৈ দি ছিলে, আমাৰ ওচৰৰ মানুহ এঘৰত তাৰপা সেই বাজনী যে, তই কথা পাত, সিহঁতৰ ঘৰত আছিলে তাৰপা আনিবগৈ দিছিলে, মই নগ'লো।
অ,
নগ'লো মানে, পাহৰিলো। যাবলৈ মোকে দৰকাৰ এতিয়া, এই তহঁতৰ এতিয়াতেও জেগা বনাবলৈ হয়, মই এতিয়া। ক'ত বনাম গৈ, নহ'লে গেছ নহ'লে পিছফালেও বনাবলৈ। জংঘল-চংঘল হয়, উম, উম,
অকলে-অকলে বনাই থাকিব ভাল নালাগে এতিয়া।
উম,
দিগদাৰ, মোৰ বা তেওঁক য'তে, ত'তে বনাই কৰি খাওঁ বা।
এই তহঁতৰ এতিয়া ভিতৰত চৌকা আছে, হয় ধুনীয়াকে বনাব পাৰ। তেনেকুৱা চৌকা-তৌকা থাকিলে, ময়ো বনালো হতিন, এতিয়া নাই আকৌ।
অ, হ'ব দিয়ক। ঢেৰ, একে চাহকন বনোৱা বোলে, বুলি ক'লে বৰ টান লাগে আৰু জুই লাগে ন?
অ, চাহখন বনাবলৈও, জুই হ'লে, এই নহয় এই ময়া ঠাই। ছ, ঠাৰি যদি থাকিলে হৈ, হয়।
থাকিলে ভাল লাগে, নাই।
সেয়া থাকিলে, ভাল।
উম,
পুটুকে লগাই দিলি আৰু, সেইগিদাল লগাওঁতে চাহখনে হৈ যায়গৈ হয়।
অ, অ, হয় আকৌ। উম, হেৰি এই নম্বৰটোৰ ক'ল কৰিলে লাগিব আপোনাৰ ঠাইলে ন?
অ, কৰিবি বাওঁ।
অ,
অ,
নাই, তেতিয়া নিচিনা হ'ব নেকি?
জানো, এতিয়া সেইটো কাৰণে কৰি দিবিচোন বাৰু।
কৰি চাব লাগিব দিয়ক, এনেই এপাক ন, অ'।
অ', অ'।
চাব লাগিব।
অহ'।
গম পাম হয়, তেতিয়া আপুনিয়ে কৰিব পাৰিব আৰু।
অহ', অ'।
উম, এইটো আৰু খবৰ-খাতি নইকিয়া হ'লে, কি কৰিছা ফোনে নকৰা হ'লে দেখোন।
অ' জানো।
কি কৈছা নাজানা আৰু।
নাজানো আৰু দেই।
খবৰ খাতিয়ে নাইকিয়া হ'ল চোন, তাৰ।
উম, হ'ব দে ন। মই সিহঁতৰলৈ ফোন কৰো ৰহ, মোৰ ইটো মোবাইলৰ ফোন আহি আছো যে, গম পোৱা নাই চাওঁ গৈ হে। হ'ব‌‌ দে অহ'।